অ।
হেল্লৌ?
অ ৰন কি কৰি আছা।
মই আছো ৰবা এনেই তুমি।
হা কি ক'লা।
ময়ো এনেই আছো বোলো তুমি।
অ মইয়ো তোমাৰ নটামত চিলো সকাৰণে মোক চব ধৰিলো ৰবা।
অ কিবা খালা এই মাত্ৰ ভাত খালো ৰবা।
আ ৰাতি পোৱাই মাতিলা তুমি।
এ আমাৰ ৰাতিপুৱা ভাতে বনাই থয় বেলেগ একো নবনায়।
হা হা।
চাহ তা নোপোৱা।
নাই নাই চাহ নাখাও তুমি কি খালা।
মই তোমাৰ কল খালো ৰ'বা আৰু অ, চাহটো খাওঁ মই অকণমান দেৰিকে খাইছো কলে থৈছো।
কি কৈছা।
হেল হেল্ল',
আৰু তোমাৰ মাততো মানে বহুত দূৰ পৰা কৈ থাকা হেন লাগি আছে।
এতিয়া শুনা পাই আছা।
অ এতিয়া ঠিকে আছে।
এতিয়া ঠিক আছে ন নেটৰ নেটৱৰ্কৰ। মানে মই কল খালো তোমাৰ। কল কল এতিয়া ৰচা বাকী খাওঁ উম।
অ অ মানে ৰুটি চুটি হয় নে কি ৰাতিপুৱা।
মাজে মাজে চলে সদায় নচলে আৰু কোন ভাত। মই খাব নোৱাৰো ৰা একচুৱেলি মই ৰাতিপুৱা ভাত খাব নোৱাৰো আৰু
অ উম সেইটো হয় বহুতে নোৱাৰে মানে।
উম কালি ৰাতি মোক এটামান বজাত হা, যে লগৰ এটাই ফোন ফোন কৰিছিল ম ফঙ খোৱাঙত বুলে এক্সিডেণ্টত হৈছে এটা,
আচ্ছা,
এটামান বজাত আৰু
অ অ,
কিন্তু সেই লগৰটো মোৰ ইমান ভাল মোৰ লগৰ আৰু হা, এটা সময়ত লগৰ আছিল বাট এতিয়া সি মোৰ ইমান এটা খাজ লগৰ নহয়। মানে এতিয়া নৰ্মেলি লগ ক'ব গ'লে মাজতে তাৰ লগত, অকমান লাগিছিল অ ম সেই লগতে মোক ফোন কৰি মই তাতে মাতিছিল মানে মই চব খাই গৈছো মানে। ৰাতি এটা বজাত মাতিছে উম উহু,
অ,
আৰে মোৰ আৰু কিয় মোৰ নাজানো মনটো কিয় বেলেগ বেলেগ কৈ আছিল কিবা, তাৰ এক্সিডেণ্ট হোৱা নাই নেকি সি বেলেগ কাৰণ কি মাতিছিল মই এনেকা মনটো গৈ আছিল।
কি কোৱা সঁচাকৈ নেকি।
নাজানো সঁচাকে নে কি তাৰে সতো মই আজ মই এটা লগৰ এটা কৈছো ৰ তাৰ মানে অকণমান। যাহাজাতাল কব পাৰছো তাৰ সঁচাক এক্সিডেট হৈছে নাই কিবা হৈছে নে নাই, মানে সি তাৰে ওচৰতে থাকে ন। চ' মই তাক কৈ কেনে এ মানে জানবা দিছো আৰু কৈছো কবা দিছো মই তাক, উম, এ ৰাতি এটা বজাতটা ফোন কৰিছে এক্সিডেণ্ট আৰু মাতটো তাৰ এনেকা লাগিছে মাতটো মিছা-মিছা মোক কৈছে এনেকুৱা লাগিছিল আৰু।
কি কোৱা? কি বুলি কৈছিল তোমাক ফোন মাৰি?
মানে ফোন কৰি কেনে ক'লাক, অ, এ অ, শুনচোন মোৰ এটা এক্সিডেণ্ট হৈছে মই থাকব পৰা নাই তই জল্দি আহ, তই জল্ডি আহ। এনে কৈ আছে উম। উ ওচৰে পজৰে ল'ৰাৰ মই মাতো শুনিছোঁ, তাৰ পিছত মই কৈছোঁ তোৰ ঘৰত ফোন কৰ। তোৰ ঘৰত তাৰ মামাক চামাক হা? তই ঘৰত ফোন ঘৰৰ মানুহে আহিব দে। কৈছে ঘৰত ফোন কৰিছোঁ একো-একো কোৱা নাই বোলে এনকে মোক কয়। উম তাৰ পিছত সি কিন্তু বাহিৰতে আছিল, গাড়ী চাৰিৰ শব্দ পাইছো মই হা। উম তাৰছত মই ভাবো বল মইতো এটা বজাত ত মোক ঘৰৰ পৰা যাব লাগিব ফাষ্ট কথা, ছেকেন্ড কথা মই ঘৰৰ পৰা যদি যা যাও যদি ন, যাব পাৰো কেছ নাই বাৰু। মোৰ কিবা এটা ডাউট লাগি আছে জানা না? মানে মোৰ কিব কথাটো হজম হোৱা নাই।
উম, কিবা প্লেনিং শ্লেনিং টো কৰা নাই সি?
এতিয়াতো মই নাজানো আৰু কি বা, মই নাজায় ভালে কৰিছোঁ গম পাইছোঁ। তাৰিছত মই তাক কল বেক কৰিছোঁ সি কলটো ধৰিলে তাৰপিছত
অ', অ'। কি বা তে?
আ বি কথাটো সঁচা শুনি মিছা হয় আৰু।
অ', সেইয়ে তোমাৰ লগৰটোক সুধি ল'বা আৰু সি যদি গম পাই যাই।
কিয় কৰিব লাগে
হা-হা?
সেইটোয়ে কৰিব লাগিব ৰ'বা। পিছে তুমি, জিম টিম যোৱা নাই?
জিম গধূলি হে যাওঁ।
উম গধূলি যোৱা? মৰ্নিং টাইম অমিতে যাই চাগে ন অমিতে যায়।
অ', সি যায় আহিও পালে চাগে, সি ৰাতিপুৱাই যায় ন?
মৰ্ণিং যায় ন
অ', সেই মৰ্ণিং চাৰে ছয়টা, সাতটা মানতে যায়।
আচ্ছা, মানে কিয় তোমালোকে বেলেগ-বেলেগ টাইম ললা মানে একেলগে নোযোৱা যে দুটাই?
অ', সিয়াৰ বোলে খোজকাঢ়ি আহিব ইচ্ছা নাযায়, কোনোবা দাদাকৰ লগত আহে স্কুটিত সেইফালৰ পৰা সেইকাৰণে।
অ', মানে দাদাকৰ লগত আহে?
দাদাকৰ লগত আহে তাৰ লগত যায়ও স্কুটিতে দাদাৰ ঘৰৰ কাষতে থাকে সেইকাৰণে সি ৰাতিপুৱাই সি তাৰ লগত।
অ'।
মোৰ লগত গ'লে, আহ মই লগত ইভিনিং গলে আৰু সি টেম্পোত আহিব লাগে না খোজ কাঢ়ি-কাঢ়ি।
উম।
সেইকাৰণে নাহে আৰু ইভিনিং।
আচ্ছা-আচ্ছা-আচ্ছা, সি ডাইৰেক্ট আৰু দাদাকৰ লগত আহি যায় তাৰ পৰা চিধা যায় আৰু পৰে?
অ', দাদাকৰ লগত আহি যায়।
ভালে আছে, তুমি যোৱাকালি গৈছিলা?
অ', যোৱাকালি গৈছিলোঁ ৰবা, বৰষুণ দি আছিল, হলেও গৈছোঁ। দেখা নাই কেনেকুৱা বৰষুণ, বানপানী আহিছে যে কৰ'বাত-ক'ৰবাত?
এ বহুত জেগাত বানপানী হৈ যায়, জানাচোন গুৱাহাটীৰ কেনেকুৱা অৱস্থা।
পাওঁ, টোত-টোত তোমালোকৰ পাঞ্জাৱাৰী চাইডতো হৈ যায়?
অ', পাঞ্জাবাৰী চাইডে নহয় আমাৰ ক হৈ যায় জানা? এ ছিক্স মাইলত যে তোমাৰ সেইখন আছে অ, কি বুলি কয়, চিটি কলেজ আছে যে? সেইখিনিত হয় আৰু পুৰবি যে আছে পুৰবি দাৰি চিনি পোৱা? কলা ক্ষেত্ৰ পাৰ হৈ পায়, আমাৰ ঘৰৰ চাইডৰ পৰা। তোমালোকৰ চাইডৰ পৰা আহিলে কলা ক্ষেত্ৰ পাব নালাগে আৰু তাতে তোমাৰ সেইখিনি জেগাত হয় আৰু।
আচ্ছা, মানে তোমালোকে সেইফালে আহ যোৱা নকৰা আৰু না?
উম।
শিল্প গামৰ কাষৰ ৰাস্তাটো দি যোৱা নেকি?
সেইপিনে যাব লাগিব, যদি খানাপাৰা যোৱা চাইডত চাই যোৱা যায় আৰু। এতিয়া বাৰু শিল্প গ্ৰামৰ শিপিনী দি যাওঁ আৰু। ছিক্স মাইলৰ চাইডে যোৱা যায় ন, গণেশগুৰি ছাইডে ছিকস মাইল চাইডে? মেইনলি এপিনেদি আপ ডাউন হয়। অ মেইনলি পানী বৰষুণ-চৰষুণ তোমাক এতিয়া ক‌ওঁ কালি আমাৰ দেউতাইটো আমাৰ কামত আছিল, দেউতা তাৰ মানে পাইছিল আৰু। বৰষুণৰ পানীত পাইছিল আৰু, পানী-চানী পাইছে আৰু। সেনেকুৱা টাইপৰ কথা আৰু। মানে মইয়ো যদি সিপিন্ধি যাওঁ মই আজিকালি বাৰু সাচা নাই হা পানীত, অ', মানে কি মানে ঘৰতে থাকা যায় ন, এইবিলাক ওলাই যোৱা নাযায় বা ওলাই গ'লে সেই চাইড মানে যোৱা নপৰে, মানে ক'ৰবাত ওলালে মানে কি কৰোঁ জানা মই একদম ঘূৰি আহোঁ, যদি বানপানী হয় ন? জনুৱে বৰষুণ দিলে বানপানী হ'ব, চ' মই এনেকা কৰি কেনে এই শিল্পগ্ৰামৰ বেক চাইডটো এনেক এ এনেকা-এনেকে আহোঁ। এনেকা-এনেকা হৈ আহিলে পানী পোৱা নাযায় আৰু।
আচ্ছা।
আৰু কি বুলি কয় আগতে যেতিয়া কলেজ গৈছিলোঁ, কলেজ যোৱাতেতো তোমাৰ বহুত বৰষুণ বহুত বৰষুণ দিছিল ন?
অ', দিয়ে-দিয়ে।
বহুত বৰষুণ দিছিল মাজে-মাজে কেতিয়াবা বৰষুণ দি পানী-চানী হৈ যায়, বানপানী হৈ যায়। ঠিক আছে? এ তেতিয়া মই কি কৰো এ সেনেকা সেইটোৱেই কৰোঁ, মই তোমাৰ মানে এ এই পিন্ধি যাই একদমেই শিল্প গ্ৰামৰ বেকচাইড হৈ এনেকা ঘূৰি আহোঁ, বা এনেকা কেতিয়াবা এ পৰিলে এ এই তোমাৰ এই চাই বাবা হৈ আহি ৰাস্তাটো হৈ আহি কেনে অ', এনেকা তোমাৰ ভিই পি ৰডৰ ৰড হৈ কিনে তোমাৰ এনেকা হৈ আহোঁ, এই দিছ এই দিদি বৰুৱা কলেজখন যে আছে যে? তাৰে অকমান আগেৰে যাই কেনে লেফট চাইড লৈ কেনে আহিব পাৰি, তাতে বাৰু পানী হয়। ইপিনে তোম ৰিক্স এইপিনে পানী হয় হা? এ মেইনলি এই চাইদে তোমাৰ পানী নহয় শিলপ্ৰগ্ৰামৰ বেক চাইডটো অলপো পানী নহয়। এয়াতো বাৰু, আহ এতিয়া তোমাৰ শিল্পগ্ৰামৰ বেক চইডটো বহুত ঠিক ঠাক কৰিছে মজা কৰিছে হা এতিয়াতো বাৰু হোৱা চান্স নাই, সেইপিনে আগতেও হোৱা নাছিল পানী যেতিয়া ৰাস্তাত বেয়া হৈছিল এ পৰীক্ষা যোৱা টো হোৱা নাছিল আৰু, তেতিয়া তোমাৰ তাতে পানী হোৱা নাছিল।
আগতে ৰাস্তাটো তোমাৰ গোটেই মাটিৰ ৰাস্তা আছিল মাটি আৰু শিল?
শিল বাট তেতিয়াও পানী হোৱা নাছিল তাতে আৰু, আহিব পাৰে আৰু।
অ', এতিয়া সেইটো ৰাস্তা বাগ আগত দিছে বঢ়িয়া।
উম, এতিয়া পাকা কৰি দিছে।
অ', অ', আগতে তাতে সিফাল দি দেখা পাওঁ ৰবা, কুললিপে অহা যোৱা কৰে না চাইকেল খান লৈ? আগতে সেইফালে গাড়ী চাড়ী ইমান যাব পৰা নাছিলতো।
উম গাড়ী চাৰি নোৱাৰে, বাইক-বাইক স্কুটি আপডাউন কৰী থাকে অকল। গড়ি চাৰি, গঢ়ি চাৰি ইমান এটো নাহে আৰু।
আৰু তোমাৰ সেই আছিল ন অলপ জংঘল টাইপ এখন আড্ডা দিয়ে যে কাষত বহি উৱাল খনত? এ কুলদীপক একবাৰ দেখা পাইছিলোঁ ৰবা।
কুলদীপ হঁতৰ এইছিদে আড্ডা চলি থাকে
অ', সিফালে তাক আহা, এতিয়া ৰাস্তা মজা কৰি দিছে কিন্তু।
অ', এতিয়াও তাক তাতে দেখা পাবা, তাতে হেইছাইদে থাকে বেছি। তাতে মানে তাক ঘৰতে বেলি তাত তাতে থাকে এয়েই পৰহি মানে চতদি ন তাক লগ কৰিলোঁ তাতে, ঘৰ বুলি কব পাৰ তাৰ ঘৰ আৰু। প্ৰেক্ষা সিহঁতৰ ভিতৰে গৈছা নাই তুমি?
অ', গৈছোঁ। তুমি গৈছানে নাই?
পীক্ষা মানে প বিচাৰ আৰু নাই ৰে মই যোৱা-যোৱা যুৱাহুৱানাই। মানে কি আছে তপাৰে
ভিতৰৰ কি আছে আৰু, তোমাৰ অডিটৰিয়াম সোপা আছে।
উম।
মান বহুত কেটাও অদিতৰিৱাম আছে ভিতৰত। ডাঙৰ আৰু।
ডাঙৰ মানে কি আৰু হেৰি বহুত যদি ষ্টুডেন্ট হৈ যায় বহিবা নোৱাৰা আৰু থিয় হৈ থাকিবা লাগে।
কিমান মান ডাঙৰ, তাতে বোলে পাঁচ হাজাৰ কোচিটি চিট আছে বোলে?
অ', পাঁচ হাজাৰ নে বিশ হাজাৰ কিবা আছে।
বিশ হেজাৰ?
অ', বিশ-বিশ মান আছিল চাগে ৰবা।
আচ্ছা-আচ্ছা। মানে এইটো ইমান ত কেপাচিটি আৰু ক'ত বহিবা চিত নাপাবা?
অ', মানে এবাৰ তেনকুৱা হৈ গৈছিল আৰু বঢ়িবা চিট পোৱা নাছিল আধা অধিয়ে।
অ', মানে তুমি এনে কিহৰ কাৰণে গৈছিলা তাতে?
এ আমাক কিবা দিছিল ৰবা এইকাৰণে।
অ', কিবা এটা দিছিল মানে কিবা। কিবা আঁচনি চাচনি পাইছিলা নেকি?
এই মাতিছিল। অ', সেনেকুৱা কাৰণে মাতিছিল। তাতে গৈছিলোঁ, বহুত ষ্টুডেন্ট হৈ গৈছিল। তোমাৰ আধা ষ্টুডেণ্টতে থিয় হৈ থাকবা লগা হৈছে আৰু পিছফালে।
অ', তোমাৰ ভ পাঁচ হাজাৰ হয় বিশ হাজাৰ নহয়। তোমাৰ কি বুলি ক প্ৰীক্ষা কি ঘৰত তোমাৰ। উম, পাঁচ হাজাৰ হয়।
উম, বিছ হাজাৰ, বিছ হাজাৰ হলে বহুত বেছি হৈ যায় অ, বহুত বেছি হৈ যায় বিচ হাজাৰ হলে, তোমাৰ বিচ হাজাৰ হলে টো বহুত ডাৰে জেনেকা ষ্টেদিয়াম নাথাকে সম সিমান ডাঙৰ ষ্টেডিয়াম হব লাগব। তোমাৰ সেইটোতো এক চাইডেৰেহে সেই আছে? তোমাৰ তাতে পাঁচ হাজাৰৰ কেপাচিতি, পাঁচ উম, পাঁচ হাজাৰৰ বহুত বেছি দিয়া হ'ব।
অ', অ'।
পাঁচ হাজাৰতো মানে বহুত খালি খেলি পাঁচ হাজাৰ ধেমালি হৈছে নেকি? ইমান ডাঙাটো নাই গুৱাহাটীত কত নাছিল চোন ইমান ডাঙৰ?
নাই-নাই হাঠাতে বনাই দিছে এইবোৰ।
অ', মানে বহুত টকাও ইনভেষ্ট হৈছে, আৰু এই জাগা খিনি বহুত ধুনীয়া হৈ গৈছে ন? তাতে যায় মানে বহুত মানুহ চানুহ বহি থাকে একদম।
অ', বহুত ডেভলপ, এই আগ আগতে প্ৰেক্ষাগৃহ নহওঁতে মই আৰু মোৰ লগৰটো কিমান গ'লোঁ, এইটো জাগা জনাই নাছিল মানুহে।
উম।
এতিয়া এ মানুহ কি চাবা আৰু, ৱাকিং জোন বনাই দিছে এতিয়া।
অ', য়াকিং জুন গধূলি যায় মানুহ বিলাকে সে কৰে, আৰু মই ভাবিছিলোঁ তাতে কিবা চিণ্ডাষ্ট্ৰী হব বুলি। যেতিয়া প্ৰথমতে বনাই আছিল, ভাবা নাছিলোঁ এই গিলা তোমাৰ প্ৰেক্ষাগৃহ মানে এইবিলাক হ'ব বুলি।